উ কি কৰি আছ
অ এনেই আছ তুমি
ময়ো এনে টিভি চাই আছিলো
অ
ত বাকী খবৰ চবৰ ভালনে
খবৰ চবৰ ভাল দিয়া তোমাৰ
মোৰো বাৰু ভালে আছে
অ খানা পিনা কৰিলা
খানা মেলা কৰা নাই বাৰু অলপ পিছত কৰিম
অ আচ্ছা আচ্ছা
উম আৰু তোমাৰ বাকী চব ঠিকেই না ঘৰতো মোৰো ভালে আছে এতিয়া বৰ্তমান
অঁ অঁ
উম আৰু উম আৰু আজিৰ দিনটো কেনেকে গ'ল বা এইবিলাকে বৰষণ পৰিছে নেকি
সখনে বৰষুণ নাই একদম ইমান ৰ গৰম যেতিয়া বৰষুণ দিয়ে এনেকুৱা বৰষুণ দিয়ে যেতিয়া নিদিয়ে একেবাৰে তুমি পান বৰষুণ মানে আকাশৰ পৰা নহয় পানী এটোপাল তলত পৰা নেদেখিবা নাপাবা তেনেকুৱাকে বৰষুণ নিদিয়া নিদ ইমান গৰম জানা বাহিৰতে ওলাব নোৱাৰা হৈছে মানুহ উ
আমাৰও মানে বতাহ বুলি আছে আজিৰ দিনটো এনেককাে ধুমুহা বতাহ দিছে ন বাপ ফ্ৰে
অ আচ্ছা এই বতাহ চতাহ মানে মাৰি থাকিলে ভালেই ইমান এটা গৰম নালাগে এই ৰ'দদা যে ইমান খাওঁ খাওঁ কে সে কে তুমি মানে এনেকুৱা ৰদ দিলে মোৰ এনেকুৱা লাগে মোক ফিজ এটাত গৈ পেলাই বন্ধ হৈ থাকো
হয় নেকি
মই ইমানে গৰম লাগিছে না
মঠ গৰমতি উ
ইমান গৰম আৰু এতিয়াতটো জুলাইৰ মাহ ন আৰু গৰম হ'ব এতিয়া
উম উম
এতিয়া আৰু থাকিবাহে আৰু ঘৰডালত ভালকে তুমি
উম আছো আৰু কি কৰিম এনেকা বতাহ
হয় মইতো একে পকাৰ ইয়াত পৰি থাকিম তাত পৰি থাকিম কোনোবাই আহি পেলাই দেখিলে ক'ব এই মৰিলে গ'লি
হা
আহ মানে পকাত এইথখিনিতেপঢ়ঢ থাকিম সেইখিনিতে পঢি থাকিম এনেকে ভেল মানে ভেলতা খাই পেলাই কোনোবাই আহি পেলাই। দেখিলে ক'বা ই মৰিলি গ'ল গ'ল গ'ল এনে।
উম-উম-উম, মানে সেইটোৱে তো মানে উম, আৰু কি কম এই এনেকে বতা আৰু। কেতিয়াবা ৰ'দ দিলে এনেকা ৰ'দ দিয়ে না আমাৰ ফো মানে সহ্য কৰিব নোৱাৰি।
উম, ইয়াততো কেতিয়াবা নহয় সকেইদিন দিয়ে আছে সদায়। আৰু এতিয়াতো আৰু দিবহে এতিয়ো তোমাৰ বৰষুণ দিলেও ঠাণ্ডা নালাগিব গৰম। মে লাগিব ঠিকছে। এনেকে ৰ'দ দি-দি বৰষুণ দিলে মানে গৰম লাগে বহুত গোপগোপনি এটা উঠে।
উম-উম,
বাকী খানা চানা কোনে বনাইছে তুমি নে মা?
ময়ে বোনাইছো আ আজি মানে স্পিচিয়েল কিবা বনাইছিলো।
অ, কি বনাইছা?
উম, স্পেচেলত মই এইটো কি কয়। অকন অলপমান মাংস আনি কেনে কাবাব বনাইছিলো কাবাব বনাই কে আৰু কিবা। নান ৰুটি বনাইছিলো।
আচ্ছা-আচ্ছা,
নান ৰুটি বনাই কি সেইটোোৱে আৰু বনাইছো আজিও স্পেচিয়েল।
অ' তুমি বনাবা জানানে মানে।
অ-অ মানে ইমানো নহয় অলপ জানো বাৰু।
অ, আচ্ছা কুকিং কুকিংটো যানা ব উম, আচ্ছা', জানিব লাগে এইবিলাক উম জানিব লাগে এইবিলাক লৰা ছোৱালী চবেই।
উম, মানে কুকিঙৰে মই এতিয়া কৰ্চ কৰি আছো এচ এম মানে এতিয়া সেই কৰ্চ কৰি আছো। উম, সেব বনিলো মানে। ন এতিয়াে সেবটোৰ পষ্টআছো মানে। এতিয়া তু ইষ্টষ্টাৰত আছো।
কেতিয়াবা গ'লে বনাই বনাই খোৱাবা আকৌ আমাকো
হ'ব-হ'ব দিয়া আহিবা তোমাক খুৱাম বাৰু
উম, ভালেই সেইবিলাক মানে।
উম, জানি থ'লে মানে পিছলৈ
অ' পিছত যদি তোমাৰ হেৰিৰ লগত কাজিয়া লগা তেতিয়া নিজে বনাই হলে খাব পাৰিবা।
সেইটো দ যেলেকে ভাবা নাই।
উ
সেইটোতো ভাবাও নাই আৰু মই ভাবিছো এনেককাে নাভাবোও।
অ' নাই মই এনেই ধেমালি কৰিছো।
উম, এক নাই একো নাই।
উ বাকী আৰু কোৱা এনেদৰে পথাৰ চ। খাই যোৱা নে নাই।
অথা মোক মোৰ মানে ফাৰ্মিং কৰাটো মানে মোকতি। খেতি বা় মানে মোক মানে কৰিব মানে মানে চালীটো মানে মোক বহুত ভাল লাগে দেই মানে নিজে কৰিব যাওঁতে মানে অকণ মানে মোৰ মানে পথাৰৰ দিনতটো ৰ'দত থাকিব লগা হয় না এনে বাকীটোো মোক ফাৰ্মিং ঔষুধ আদত নাই ঘৰু পৰা কৰা নাই কেনেকাা কাম মানে যিমান আৰু কৰে এতিয়া ঘৰৰ মানুহ কৰে ঘৰৰ মানুহ আৰু কিছুমান কিছুমান বেলেগ মানুহ দি থৈ দিছে মানে খিন্তে কৰে আৰু মানে মই এতিয়ালৈকে কৰা নাই বাৰু কেনেকাা কৰে মন মানে সেনেককাা বস্তুত মানে তাৰ বিষয়ে মানে ভাল লাগে আৰু মানে ধান কেইটা চালে
চাবলেও ভাল লাগে আকৌ কোনোবাই কৰি থাকিলে কৰো কৰো লাগে কিন্তু মানে তুমি সেইটো মানে যেতিয়া কৰিব যাবা তেতিয়া মানে তুমি নিজে হাৰ মানি আহি যাবা তেনেকে হয় আৰু আৰু এইবিলাক মানে জানিব লাগে পথা অলপ অলপ কাম কিন্তু এইটো নহয় যে তুমি সেইটোতে লাগি থাকা কেতিয়াবা এনে যে তুমি অ এনেই ফ্ৰী টাইম পোৱা বা এনেই ফ্ৰী থাককা তেতিয়া মানে যোৱাটো বেলেগ কথা নাই
উম উম
ধৰা তোমাৰ ঘৰত হেৰি খেতি কৰিছে তুমি তাক গৈ পেলাই এনেই অকমান কৰি চালা কেনেকুৱানো লাগে সেইটো বেলেগ কিন্তু মানে কি ক'ম আৰু মই- মই গৈছিলো হা। ইমান মানে জোক- জোক বিলাক যে
উম- উম।
বহুত ভয় লাগে, জোক জানা এই এবাৰ মানে অ', যোৱা বছৰ মই গৈছিলো বু ৰুবলে কাৰণে জেঠাইহতৰ লগত পিছত ৰৈ আছিলো হা মোক মোৰ- মোৰ কাষত জোকদাল অহাও নাই মই জো দাল দেখিলোহে জেঠাইৰ গাত জাপ মাৰিছো জেঠাই ককালৰ বিষ হৈ থাকিলে।
ৰো ইমান অকমান জোক এডালে ভয় লাগে।
তুমি মানে বহুত দেঞ্জাৰ মানে অ' তুমি বেলেগ ধৰণৰ
মানে মোৰ এইবিলাক এৰি চিপকালি কক্ৰচ এইবিলাক একো ভয় নালা মোৰ জোক কেঁচু আৰু সাপ এই তিনিটা ভাল ভয় লাগে-ভয় লাগে।
উম-উম উ মানে কণ তুমি মানে সাৱধান দি থাকিবা আৰু।
বিৰে ইমান এটা একো বেলেগ ভয় নালাগে বাৰু।
না ভয় আৰু কি কওঁ মানে মোক ওখ বস্তু চাবলে অকণ ভয় লাগে জোক তো বাৰু মই এইটো জোকটো মানে যোনটো জোকটো থাকে ন এটা পানীত থাকে না জোকটো মানে পিছকাল কৰি এটা জোক থাকে না, সেইটো জোক মোক মানে অকন বেছিকে ভয় লাগে কাৰণ ই এবাৰ ধৰি ললে এৰিবই নোখোজে।
অ', মোৰ লগতো চব জুকে হয় তুমি এতিয়া পিছল থাকক বা যি যোকে জোকডালে ধৰিব তুমি মানে এৰাব খুজি থাকিবা তুমি মানে নেৰে তেতিয়াই মানে তোমাৰ মানে বেলেগ মানে এনেকুৱা তোমাৰ তেতিয়া জোকডাল এৰাই আহিব তেতিয়া মানে তোমাৰ বেলেগ ফিল হয় আৰু এনেকুৱা লাগে যেন কি হৈছে-কি হৈছে-কি হৈছে আৰু মানে হেৰি এনেকে এৰাই থাকিলে মানে ঘিন এটা লাগে তুমি জানা হে
উম, এইটো হয়- হয়। উম, জোকটো মানে কি বস্তু যে ধৰিবই নোৱাৰি।
অ', লাগিল এবাৰ যদি লাগে তুমি মানে এৰাবলৈ মানে যুঁজি থাকিবা আৰু তুমি নোৱাৰ বা সেইডাল এৰাবলে। আৰু বেলেগ কোনোবাই এৰাব গ'লে মানে কুট কুটাই আৰু মানে কান্দা কান্ কান্দো মইতো কান্দি দিওঁ জোক লাগিলে মানে।
কান্দি দিয়া।
ভয় লাগে জোক-জোক দালেই বেছি ভয় লাগে।
তাক মাৰিলেও নমৰে আৰু মানে এৰালেও নেৰে।
নিমখ দি দিব লাগে- নিমখ দিলে মানে মৰি যায়।
অ', সি মানে যিমান টানিবা সি ইিমানে টান খাই গৈ থাকে।
উম, এই আমাৰ মানে মোৰ মানে মানে ভণ্টি এজনী মানে বৰমাৰ জীয়েক এক মানে তাই যেতিয়া সৰু আছিলে পথাৰত মানে তাইক লৈ গৈছিলে এবাৰ জোক এডাল ধৰি পেলাই ত পানী নি খেলি আছিলে জোকডালেৰে মোৰ এনে দেখি পেলাই ভয়ো লাগিছ ছে ঘিনো লাগিছে মই এতিয়া কি কৰো পিছত বৰমাক কৈছো বৰমাই এৰা বজাতে তাই নিদিয়ে জোকডাল তাই টানিহে থাকে তাৰ অকণো ভয় ছয় নাই আৰু তেতিয়া।
উম।
মোৰে দেখি ভয় লাগিছে মইতো অকমান এনেই জোকডাল চালেই ভয় লাগে।
উম উ মানে বহুত মানে বেলেগ ধৰণৰ আছিলে ভনী জন
উম উম তেতিয়া মানে সৰু আছিলে যে এতিয়াও ভয় নাখায় বাৰু তাইৰ মোৰ সেইদিনাখনত জোক লাগিছে তায়ে এৰাই দিছিলে কিন্তু মোৰ ভয় লাগি আছিলে
উম কি কওঁ আৰু আজিকালি জেনেৰে্যন এনেকে
উ তোম আৰু যে চাবা হা এই সৰু সৰু যুগ বিলাক যে তোমাৰ মানে খালে মানে মানে তুমি গমেই নাপাবা
উম এইটো তুমি খচা কথা ক'া কিন্তু
তুমি গমেই নাপাম অ সেইদিনাখন মানে মই এনেই এ ফটো উঠিব লাগিছিল আৰু কিবা বিশ্ব পৰিৱেশ দিৱস আছে হা আহ ভন্টি সেইজনী ভন্টিয় মানে স্কুলত ফটো দিব লাগে ত মই সেইপিনে গৈ পেলাই তাই গছ ৰুই পেলাই ফটো উঠিছে মই এনেই বাৰীত গৈ পেলাই তাইক জাষ্ট ফটোখন উঠাইছো মোৰ কঁকালত জোকে খাই আছে পিছত মই সেই সেইখিনিতে এনেকুৱা কান্দিছো বৰমাই আকৌ এৰাই দিছেহে ম মই যে চে কৰিছো তেতিয়াও গম নাই কোৱা পিছত মানে তুমি মই মানে গমেই নাই পোৱা পিছত কেটি কেতিি কেটি কেটি কামৰি আা হা তেতিয়া মানে মই চালো যেতিয়া ই জুগডালে একে ধৰি আছে কামুৰি আছে এৰাই আছে বৰমাই এৰিবই নোখোজে পিছত আকৌ হেৰি দি দিছে কিবা দিয়ে আৰু বা কিবা এটা দিছিলে তেতিয়া মানে এৰি আহিছে নিজে নিজে কিবা এটা দিছিলে থাকে কিবা এটা এনেকে জোক এৰুৱা
সেইটোতো গম ময়ো নাপাওঁ
মৌনাপাওঁ কিব দীভিছিলিল ননেকি এনে আৰু পথাৰত কাম কৰি থকা হেৰি মানুহবিলাকে নহয় চূণ দি দিয়ে চূণ আৰু চাধা যে ইতে যোনখিনি মুখত খাই থাকে সেইখিনিয়ে দি দিব তেতিয়া মানে যতডাল নিজে নিজে এৰি পৰি যাৰ মৰি যায়
উম উম উ মানে বেলেগ মেডচন সেই ন
হ মোৰ মানে মোক দু এতিয়া খোৱা ইনক্ৰিডেণ্টটো বহুত হৈ হৈছে মোৰ পথাৰত জোকে খাইছিলে তেতিয়া মোক তেনেকে এৰাই দিছে
উম মানে তোমাৰ কি মতলব তুমি খেতি বা়ী ত মানে দিলচাস্পি মনটো মানে ভাল লাগে ন
মোৰ ভাল চাল নালাগে মাজবুৰিীত গৈছিলো মোৰ ঘৰৰ পৰা গাইছিল চাহ চাহ দি থৈ আহিবিছিল যা চাহ দি থৈ আহিবি তেতিয়া গৈছিলো আৰু আগতে লগৰ এজনী আছিল তাইৰ লগত মানে তাই যতে যাই মোক তাইক লৈ যায় মই য'তে যাওঁ তাই মোক লৈ যায় মই তাইক লৈ যাওঁ তেনেকে মানে তাই মোক পথাৰত লৈ গৈছিল তেতিয়াই জোকডালে খাইছিলে আৰু মই তাতে মানে এ কাপোৰ চাপোৰ পুৰা বোকা লাগি গৈছিল মাক নকুৱাকে গৈছিলো ঘৰ আহিছো মায়ে খেদিছিলে কাপোৰ তই লেতেৰা কৰি আনিছ বুলি পথাৰত কোনে যাব দিছিলে বুলি
অ এইটো ইনসিডেণ্ট হৈছে মানুহৰ লগত বহুতো লগত আহিছে যোন পথাৰ যে বোকা হৈকে আহেই আহে
আৰু সৰুতেতো পথাৰ যোৱা চখতটো থাকে
উম এইটোো ফঁচা কথা মানে বোকা খেলি বলে মন
আহ কোৱা
বোকা খেলিবলৈ মন মানে তেতিয়া বহুত ভাল মানে পথাৰত গ'লে মানে বগাত নোসোমালে মানে মানে ভাল নালাগে তাৰমানানে বোকা খেলি কেনে পথাৰত দৌৰিবলৈ দৌৰি কেনে পৰিবলৈ পানী খেলিবলৈ আলিয়ে আলিয়ে দৌৰিবলৈ মানে
অ অ দিয়া হ'ব ন ৰাখিছো
দিয়া হ'ব হ'ব
ম প